হেল্ল'?
হেল্ল'? শুনি পাইছা? অ' শুনিছোঁ। উম। হঁ-হঁ-হঁ-হঁ। মই কি কৰিম আৰু, ভাত-চাত খাই ধুম-ধুম হৈ এতিয়া টোপনি ধৰিছে।
কি অৰ্ডাৰ কৰিলি?
এ- চেম সেইদিনাৰ নিচিনা। পোলাও আৰু হেৰি চিকেন। কুৰমা, কচা, চি- চিকেন ক
চিকেন কচা। অ'। সেইদিনা যে আমি কলিতা স্পেক্টামত খাইছিলোঁ যে মাটন কচাটো, তই যে ভুলতে খাই দিছিলি যে অলপ মান। সেইটো ইমান ভাল আছিলে ন'?
অ' সেইটো টেষ্টি আছিলে সেইদিনা। আৰু মানে নহয়, সেইদিনা এইটো
এইটো যে অৰ্ডাৰটো আজি ওপৰত একদম তেল উপঙি আছে, জান'? তেলটো ওপৰত ওপঙিয়ে আছে, এসোপা। সেইদিনা নাছিল আজি ইমান তেল ওপঙি আছে আ
মই সেইকাৰণে দিবলৈ বেয়া পাওঁ বেলেগৰ বা
মানে হেৰি স্পেকট্ৰামত অ তাতে প্ৰব্লেম নাই তাতে তো মানে যেনকা আজি আহে সত তই সেইদিনাও
তেনেকাই পাবি অ আৰু ধ হেৰি যে সেইদিনা মই অৰ্ডাৰ কৰিছিলো ন ডাবল ডিউটি থাকোতে যে হেৰি কি কয় উম মানে দামটো অলপ মান বেছি হেৰি কিন্তু দামটো অলপ বেছি ই হ'লেও খাবলে টেষ্টিয়ে
হয় আৰু মানে কি তোৰ অইল বেছি নাথাকে আজি দিয়াতে সেইদিনা নাছিলে নহয় সেইকাৰণে মই দিলো আজি দিওঁতে ওপৰত আধা অইল প্লে উপঙি আছে মানে তেল খিনিয়ে একদম উপঙি আছে এ খাইতো খাই এতিয়া একদম পেটটো ধুম ডুম ডুম ডুম হৈ আছে ইমান বেয়া লাগিছে
নিদিবি আৰু অৰ্ডাৰ তা পা নহ'লে
অ আজ আমাৰ মা মাইনাজনি আছে যে আমাৰ কেচেত মা মাইনাজনি সৰু ভন্টি এজনী উম তাই কি কৰিছে তাই আজি হেৰি বনাব কি জান নেমুৰে নেমুৰে চিকেন বনাব
নেমুৰে চিকেন বনাব দি দিপালীয়ে বহুত বস্তু বনাই গম পাইছা নে নাই দীপ দিপালীয়ে যে ভাত বনাইছে এদিন মই তাইক কলো হা মই কি বনাই চা নো আজি মোৰ বোলো বনাব মন যোৱা নাই মোলে আনি দিবাচোন তাই মোক ইমান বিলাক বস্তু বস্তু দিছে ঢেকীয়া ভাজি কচু শুকান মাছ মই তা--ছত শুকান মাছ দি পঠাইছো মই মঙ্গলবাৰ নাখাও তা পাছত কিবা আৰু দিছে বা মান দালি মই বোলো মোক বোলো ইমান বস্তু তো নালাগে নহয় মই বোলো এনে মই বোলো কলো কাণে বেছিকে বনালা নিকি নাই বা আমি বনা আৰু কিবা চাটনিও বনাইছে কচো চাটনি মইতো ফ্ৰিজত থোৱা খাইছো তিন দিন মান চাটনি খিনি।
আজিও আজিও কচুৰে মাছ। মাছ নে কি কচু ভাজি নে কিবা এটা খাইছে, আহি কিনে মোক কৈছে। বা আপুনি হেৰি খাই পাইছে এই কি নেমু চিকেন মই কৈছোঁ নেমু চিকেন। খাই পাইছো মানে চেন এক্সট্ৰাকে বনাও নেমুটো। নেমুটো চেপ খাওঁ তাই কৈছে। নহয় চিকেনটোত নেমু দি দিব লাগে ভিত।
অ', দি দিব লাগে অ', মই দেখিছো খাই পোৱা নাই খাই পোৱা নাই মই দেখিছো মানে মই মানে মানে মই এইটো মানে মেৰিনেট কৰোতে যে বেছিকে নেমু দি পেলাই সেনেকে মই খাই পাইছো ন টেষ্টি লাগে ত নেমুত যদি গোলনেমুতো দিয় আৰু বেছিয় টে
তাৰ নহয় তাই তাই দেখি দেখোতে বোলে বহুত -টেষ্টি পালে দেখোঁতে টেষ্ট টেষ্টি পালে সেইকাৰণে তাই আজি বনাব গৈ কিনে। মই কৈছোঁ তাইক তই অকণমান চিকেনত বনাবী। বেছি বেছি ডাঙৰ বেছি চিকেনত ন বনাবি। নহ'লে আৰু বোলে একদম তিতা লাগিল। গোটেই চিকেন বোৰ পেলাব লাগিব।
তাইক সুধচোন তাই এব বস্তুটো আনিছেনে নাই ঘৰৰ পৰা।
তো আনিছা নে আজি এইবাৰ ঘৰৰ পৰা, কি বস্তুটো পনীয়া বস্তুটো অঁ। তেতিয়াহ'লে তই নামাত তিবিয়ে।
নামাতোৱে নামাতোৱয়ে তাই প্ৰতিবাৰে তাই মানে প্ৰথমবাৰ আনি তহঁতক খুৱাই ললেতো এতিয়া মানে তাই মানে কোন আৰু ভাৰ মে যাওঁ।
কি হৈছে তাতো ঘৰত বোলে নবনাই যোনটো ওচৰৰ ঘৰত বনাই সিহঁতৰ তাত বনোৱা নাই বোলে। সেইকাৰণে অনা নাই ভালে ভাগ্য ভাল মই অ', বনা নাই সিহতি সিহঁতে পৰুোৱাৰ। হাৰিব নোৱাৰিলে মই পুৰা খাই ললো মোৰ টেনচন নাই।
কেনেকুৱ বস্তু কেনেকুৱা বস্তু এনেকুৱা লাগি থাকে এতিয়া এবাৰ টেষ্ট চাওঁ ।
মই আধা এক বটল লৈ গৈছিলো ন? এক বটল লৈ গৈছিলো মই সেই ৰাতি অঁ। অ', এক বটল মাৰি দিছো ৰাতি।
আজি -আজি মই মোকুক মাতিছো হা হেৰি মোকুক মাতিছো ম কৈছো তই তই ত মোক বাদ্য ডেগি কি দিবি সিটো একো এতিয়া দিব নোৱাৰে মই ঠিক আছে তই মোক বাৰ্থডে গিফ্ট নিদিয় নহয়। তই মোক ৰিল বনাই দিবি আজি তই আজি মোক এনেকুৱা এটা জেগা বিচাৰিবি য'ত বনাব পাৰিম আৰু আমাক তোক লৈ যাবি সন্ধিয়াকে সিটো এতিয়া ফচি গৈছে সি এতিয়া কৈছে অ হব দে ইভিনিঙত মই যাম এনেকা কৈছে
কেইটামান বনাই আহিবি দহটা বিছটা মান ৰিল বনাই লবি
নহয় সেইদিনা যি যিটো নহ'ল সেইদিনা যিটো নহ'ল সেইটো
অ অ অ অ অ অ হেৰি কিনিলি সেইটো বয় সটো
নাই নাই নাই কিনা নাই কিনা নাই সিহে কি মেনেজ কৰে কৰিব
যাতে ৰেষ্ট কৰিব দে আমাৰ হে আমি কৰা সোন না অ অ অহ অহ অ হেৰি অ অ সি সি কৈছে নহয় সেইদিনা পত দেখাই দিব দে সেইদিনা হেৰিতটো সেইদিনা ভিডিঅ' টো দেখাই দিবি সিহত আমি যি ভিডিঅ' বনাইছো শুনিছ আমাৰ কি তাৰ তাতে ফাষ্ট এটেমটো পৰিব ওলাইছিলি
অ মই যে খোজ কাঢ়ি যাওঁতে বাগৰিয়ে গলো হয় দেই
ছেকেণ্ড এটেমটো ওপৰৰ সোপাটো খোলা নাযায় তাই থাড এটেমটো সোপা যায় দলিপ পৰিছে
হ'বনে নাইবা বা হ'ব সি কৈছে খোৱাৰ পিছত যদি হয় তাৰপিছত কি কৰিবি এনে কৈছা মই বোলো খাই দিবি তই মইতো নাখাও, সেনেকে কৈছো। কি বা হ'বনে নাইবা পাই নে নাপ- পাইবা নাজানো আও
পাব পোৱাটোত টো পাব। পোৱাটো পাব কৰিব পাৰিব সেইটো।
ইয়াতে অলপ কম হ'ব চাগে। মই মানে এইটো বস্তু মোক বহুত বেয়া জাননে, কিবা এটা ভাবি লোৱা পাছ- ছত যে মোৰ মাইণ্ড
এ নহয় নহয় সেইটো আহি থাকে মানে ক অ অ অ ফুল হেৰি ফুল ফুল ফুল তাৰপিছত হেৰি হেৰি কৰিব নোৱাৰিলে। মানে মনটোত সেইটো কুটকুটাই থাকে কুটকুটাই থাকে, উম।
কৰিবলে মই মই আজি মই কৈছো মই। মক মক কৈছ হা মই বোলো সেই দিনে দিনে মানুহবো- বো মেচিয়ত হৈ যায় মই আৰু দিনে দিনে আৰু মানে সৌবাত। চানিছ চিনা মানে ৰিল বনাব তাই কৈ আছে মানে সেই দিনাখন। কি হ'ল? ৰিল বনাব লাগে কিবা বনা আৰু ঠিক আছে বাৰু মই বাৰু ৰিল বনাব লাগে মোৰ লগত দুইজনী পাইছো বোলো সিহতেও একে মই কিবা এটা কলে মানে অ বল হ'ব হব তই এইটোহে কৰিম বুলি কৈছ অ হব। লাগে বোলো নিজক পইচাই যাওক সেইদিনা বোলো মোৰ লগত গৈছে। নিজৰ পইচা বোলো খৰছ হ'ব। কৈছে ৰিলটো কাৰণে মই বোলো মইতো বাৰু ম মই বোলো মইতো বাৰু মই এতিয়া মোৰ লগত।
উম নহয়নো কি মা মাথ- কথাটো এনেকুৱা লাগি থাকে ন যে হ'ব হ'ব হ'ব বস্তুতটো। কি আমি আমি কৰাত। নহয় কিন্তু এনেতটো কৰিলে হয়য়ে ন। বেলেগতো হয় দেখোন।
নাই মানে আৰু সেইদিনা কিন্তু যদি হ'ল হয় নহয় বহুত ধুনীয়া লাগিলে হয়। ড্ৰেছটো লগত না? বহুত মানে এনে ভিডিঅ' কেইটাই ধুনীয়া লাগিছিল। লৈ আহিছো। টো পিন্ধি পেলাই আকৌ বাইকত যাব নোৱাৰিম নহয়। বেলেগ এটা পিন্ধ যাব লাগিব আও।
হলে সেইটো পিন্ধিলে ভাল লাগিল হয়।
সেইটো পিন্ধিলে বেছি ধুনীয়া লাগিলে হয়। চাত জি পি তিত কৈ পেলাই বনে। কমো যাব যে। অঁ চাই লওঁ চাই লওঁ।
বেকাকে বহি আৰু এনে ছেট জী কৰিলে সেই অৰিজনেল ভাইবছ টো নাহে ন।
নাহে সেইকাৰণেতটো। এটা কিন্তু এটা কিন্তু সেইটো ভিডিঅ' কমটো আছে।
কি?
তেনেকুৱা সেইটো ভিডিঅ' বনাব পাৰি মানে ফ্ৰণ্ট এটা আছে। মই ভাবিছো লাষ্টত যদি মোৰ নহয় মই সেই প্ৰমটটোতে চাতজিপিতি ক দি দিম। কিন্তু গম পাই এয়াইত গম গম পাই ম মুখখন জাননে।
এয়াই ত সেইটোৱে গম পায় ন। মুখখন গম পাই। বেলেগ
মুখ কথা কোৱা খিনি মানে এই মুখৰ অ লিপচৰ সখিনি মানে বহুত উম হেৰিকে গম পায়
সেইটোয়েৰে হৈ যাব তাতে যদি কেনেকুৱা হেৰি আছে সি উৰাই সি কৰি দিব দে। সি পাৰ্থিব দ কৰি দিব। মোকো এক্সপাৰ্ট আছে নহয় হেইয়ত তাতে যাব লাগিব।
সি তাক মই সেইদিনা সুধোতেই সি কৈছ অ ট্ৰেইন ট্ৰেইন এনেকে কৈছ। মই বোলে তাক এতিয়া ফোন মইহতে ফোন কৰি ঐ মই পাৰা নাই নহয়। এইটো বনাই দে। এতিয়া বোলে
উম। তাৰপিছত তাৰ তাতে যাব লগা হ'ব এতিয়া আমি দিল বনাব। একেইদিনমান যায় দুদিন দছ পচটা বিছটা বনাই পোন্ধৰটা বনাই ললো। বনাই লোৱাৰ পিছত হ'ব দে আমি যাও এতিয়া। বনোৱা হ'ল আমাৰ পোন্ধৰ দিনৰ কাৰণে। এনেকুৱা হৈছে। বাহ ত সেই দে গছিলে এইটো কি? গম পাইছো উফে হেৰিটো কি? কি ভাইৰেল হল?
আৰে মোৰ ৰিলটো অ।
কোনটো?
এইটো যে ৰীল
অঁ অঁ অঁ আহ
কণ্টিনিউ দি আছে।
অঁ, উম সেইকাৰণে। কণ্টিনিউ দি থাকিলে আহি সেয়ে এতিয়া আৰু মাজত একদিন দিলে সেইটো নাহে। কন্টিনিউ দি থাকব লাগে। মইতো দিয়াই নাই। মই সেই লাষ্টে কৰিছো। মই নকৰাই হৈছো। মানে এ হেৰিও নাবাঢ়ে। একো নাবাঢ়ে হেৰিও নাবাঢ়ে।
বাঢ়ি গল। এশটামান বাঢ়িছে।
মোৰ নাবাঢ়ে। বঢ়াও নাই একো বস্তু। একো বস্তু বঢ়া নাই। মোৰ এনেকৈ আছে। সেইকাৰণে মই নাই কৰা বাদ দে। পলচা প্লচা কৰো আৰু যেতিয়া মন যায় কৰ'বাত গ'লে কৰিম। কৰবাত গ'লে কৰিম আৰু। এইটোতো বহুত আগৰ পৰা চলাই আছে ন? মই
উম মই যদি সেই প্ৰথম প্ৰথম ইনষ্টা খুলোতে যদি ভিডিঅ' দিলো হয়, মই চাগে ভাইৰেলে হলো হয়। এইটো একাউণ্ট মোক ৰুমিয়ে খুলি দিয়া আছে। ছিলে কিমান আগতে তেতিয়া এটা ই কোনো ভালকে ইউজ
অঁ আৰু আৰু নহয় বিশেষকে তোৰ অঁ বিশ বিশেষকে তোৰ এইটো বচতো কি হয় হেৰিতহে এইটো তোৰ সেই কভিডৰ সময়ত বেছি হেৰি বছ হেৰি হৈছে স্প্ৰেড বেছি হৈছে এই চেনেলবোৰ
তেতিয়াহে চচিয়েল মিডিয়া ইউটিউব ভিডিঅ' ইউটিউব ভিডিঅ' যদি তেতিয়া বনালো হ কভি
উম কেতিয়া পাতে কেতিয়া বাতে আমি হলো হয় এতিয়া ইউটিউবাৰ ইউটিউবাৰ হয় বহিত থাকিলো হয় আৰু অঁ হম ইউটিউবৰ হয় লাখ লাখ টকা হয় আমি স্পনচাৰশিপ হেৰি যাব বা বাহিৰত ফুৰিব গ'লো হয় পঞ্চাশিপ আউটিঙত গ'লো হয় সেইটোৱে আৰু আৰু ঘূৰি আহ কি বেক টু ট্ৰেক বেগ টু দা ৰিয়েলিটি আহিবই লাগিব বেজি দিবই লাগিব কৰিবই লাগিব আছে আছে চব ঠিকে আছে ইয়াৰো নৰেটটো হেৰিলে অ কি কয় থ্ৰী লেখ কমাইছো এতিয়া আৰু চাই ল দুটোলে কমাব পাৰি ৰাতিপুৱাই মই ফ'ৰ কৰিছিলো ফ'ৰ
ই যে ইমান জমনি
জমনি
অ সি যে ইমান যাব নি সি ৰাতি হা কেনেকে যে শুই আছ খোচমচ খাই মই বলো ঐ তুমি চিধাকে হোৱা তোমা আজিহে অতি হৈছে তুমি এনেকে শুই আছা তাৰ পিছত সি এছ পি অো বাৰে বাৰে খুলি যায় হা লাষ্টত গৈ না মই প্লাষ্টাৰ মাৰি দিছো ই চি জি লিভ খুলি দিয়ে মই বোলো এনেকে নহব তুমি আজি বোলো মোক মাৰিব বিচাৰিছা নেকি তুমিয়ে এনেকে থাকি পেলাই অলপ তুমি ভালকে থাক এনেকে কৈছো তাৰপিছতে নৰেতটো কমাইছো হা ৰাতি